হেল্ল' হেল্ল' হেল্ল' অঐ ফোনটো কাটি গৈছিল তুমি
অ অ অ শুনোৱা দি কৈছিল অ এ মানে কি হলিত আৰু অ মানে তোমাৰ অ কি বুলি কয় মানে ষ্টৰত মই ডিউটি কৰি আছিলো ৰাতিপুৱা টাইমত এঘাৰটা মান বজাত মানে কি কৰিছে নীতিন তাতে যোনটো তোমাৰ বিকাছ হতে আহিলে প্ৰথমতে মাতিলে বহুত মাতিলে মই না নাহ নাহো কৈছিলো হা ঠিক আছে তাৰপাছত মোৰ লগৰ এটা গ'ল তাক অকল কি কৰিছে ফুটা এটা দিছে হা মাত ফুটা এটা দিছে ফুতাটা দি কিনে ভিতৰে আহি গল আৰু গালো অকনমান লাগা। ছিল হাতটো মই মোকো ক কি মোক ব আহিলো আৰু বাহিৰত আহি কেনে মোক প্রথমতে মানে গ মানে গলে চলে বা গালে চালে মাথাত মানে হোলী লগাল আৰু হা। টি চাৰ্টটো লগাই দিলে হল চলী নত নতুন টি চাৰ্ট হয় হা বা হোলী লাগাইছে হলি লা যাব ইমান ডাঙৰ কথা নহয় ন।
মানে গুড়া ৰং হলে যাব তোমাৰ যদি মেজেণ্টাা বা ডাঠ ৰং দিয়ে তেতিয়া নাযায়।
অ', অ' তাৰপাছত শুনা না তাৰ পাছত তাতে কি কৰিলে জানা। এই ইঞ্জিন অৱেল থাকে যে ইঞ্জিনৱল মুবিল মুবিল তাহাঁতে প্ৰতমানে মুখত সানিল গোটেই মুখখনত গোটেই মাথাত সানিল সানি কিনে গোটেই টি চাৰ্টত দিলে জানা না ইঞ্জিন অইল বিশ্বাস কৰা নতন টিচাৰ্ট আছিল ফাৰ পিন্ধি সেই মানেগ পৰা বগা কালৰ নতুন ভিততে সোমাই পৰি আছে জান প নিউ চাৰট এটা গতে মানে ইঞ্জিনল ডাক এতিয়া যিমান ধুইছিল নাযায়ে নাযায়। আৰু সিটো দাকটো থাকি যাব পাৰানেটি
সেই টি চাৰ্টতে আৰু বেকাৰ গুচি গ'ল।
বেকাৰ কৰি গ'ল মোৰটো থি থি ফটি নাইন লৈছিলে টিচাৰটো আমাৰে। কলাৰ খাৰ চয়ই মই কলাৰ থীকা টি চাৰটে পিন্ধো আৰু।
অ', অ'।
মানে কি বুলি কয় আ কি ক'বা আৰু। ধুনীয়া কটনৰ টিচাৰ আছিল মানে ভৰবাৰ হৈ গ'লৰে মন চন একদম বেয়া লাগি গৈছেৰে। কি কবা আৰু এই নিউ টিচাৰ আছিল জানানা মানে আনিছিলো খালি আনাৰ পিছতে পিন্ধিলোও পিন্ধি কেনে সেৰিলো ত যি খং উঠি ম বেয়া সময় আৰু খয়ত থাকা নোৱাৰো হা
কিন্তু হোলিকাৰ। হল কাৰণে একো নকৰিলো তাতত সেই বিকাশ ন লৰা মই কি কৰিছো জানা না। এ নালাৰ পৰা এক বাল্টি পানী লৈ তাৰ গাত ঢালি দিছো মই।
হে কি কোৱা।
অ' তাক গতেেই কলা কলা তাৰ অৱস্থা বেয়া কৰি দিছো মই।
আৰু মই ভাবাই নাই এক এক্সেক কৰা নাছিলো লাইফত কেতিও মইজি সৰুৰ পৰা ডাঙৰ হলো বাই। তেছ বছৰ হল কোনো মোক ইঞ্জিনৰ মুবিল লগাই পোৱা নাই ৰে হা। এবাৰ নোযোৱা ৰং নোযোৱা কালাৰ নোযোৱা ৰং নোযোৱা কালাৰ এইবিলাক কিবা লগাই ইঞ্জিন অইল লগাইছে ভাবা নাৰে। তুমি কিটাবা ভাবিবা নেকি তোমাক কাবাই ইঞ্জিন অইল লগাব বুলি।
এ কিছুমানে মানে লগাই আৰু।
মানে কিছুমানে মানে যি পায় তাকে আৰু মানে মানে তাহাতে মানে কি বুলি ভাবিবা মই নাজানো আৰু মানে কি যি যি আহিব সিটোয়ে লগাব আৰু।
যে কিছুমানে উম।
বাকী এতিয়া কি কবাত ওলাই যাবা নেকি তুমি কবাত যাম বুলি গৈছিলা যে।
অ' মই কবাত যাম বুলি আছো ৰ'বা লগত লগত।
নহলে ফুৰিব যাবা কেতিয়া আহিবা পিছে।
আহিম অলপ পিছত এ সেই আৰু অলপ কিবা খাই আহো তোমাৰো ভোক লাগি আছে। গধুলি হলে তোমাৰ চাও মানে সি মানে ইমান ফাষ্ট ফুড নাখাই চোন তে সি মানে তোমাৰ মিলা খাদ্য বিচাৰ স্নেক্স টাইপৰ যে তেলত নাভাজা এই এনেকুৱা মানে বস্তুবোৰ বিচাৰে মান তেলৰ ভাজা নাখায় পেটৰ অন্যায় কৰে কাৰণে
আচ্ছা সি মানে কি মানে তোমালোক মানে জিম কৰে আৰু।
আৰু জিম কৰে মোৰ লগতে।
আচ্ছা তাৰ কিমান দিন হল জিম কৰো আনে জিম কৰা।
সিটো মোতকে আগে লৈছিল সি মেট্ৰিক দিয়ে জিম লৈছিল।
অ' মাইতি কি কি ক কেই বস্তু হ'ল তাৰ্জিম কৰা।
সিও মানে কি হৈছে মেট্ৰিক লৈছিল ন। তাৰপিছত তোমাৰ আকৌ বাদ দি দিছে সিও মাজতে দুই বছৰ মান বাদ তাৰপিছত আকৌ মোৰ লগত যোৱা কৰিছে। মই যেতিয়া লাষ্ট জইন কৰলো।
ও।
ময়ো বাদ দিছিলো তাৰে মোৰ কেইদিনমান পিছত সিও বাদ দি দিছিলে।
আচ্ছা আচ্ছা আচ্ছা এটো আৰু কৰি আছে কন্টিনিউ কৰি আছে।
এতিয়া কণ্টিনিউ কৰি দিছো মানে এতিয়া আমাৰ মানে আমাৰ মাথত সোমাই গৈছে যে এৰি দিব নোৱাৰো।
হা কি কলা?
আগতে মানে আমি জিমটো কি আছিল তোমাৰ ভিডিঅ' চিডঅ দেখি মানে হেই জাচ কৰো জিম বনিম বডি বনাম তাৰপিছত এৰি দিছিলো ইচ্ছা নাযায় এতিয়া মানে আমাৰ তোমাৰ এতিয়া জিমটো নিচা হেন হৈ গৈছে আৰু এৰিব নোৱাৰো।
দুই বছৰ কণ্টিনিউ কৰিলা ন চ মানে কৰিয়ে থাকিবা আৰু।
মানে।
উম। অ' খালি যেতিয়া জব ধৰি লোৱা ফিউচাৰত যেতিয়া জব কৰিবা কৰ্পৰেটত যেতিয়া যাবা। তেতিয়াও মানে এইটো কণ্টিনিউ ৰাখিবা মানে ৰাতি মৰনিং হ'লে বা
যদি টাইম মিলে তেতিয়াতো মই নেদোৱে আৰু যিমান পাৰো। পাৰা লেকি নেৰো যদি আৰু টাইম তোমাৰ উপায় নাপায় এৰিবা লাগবো দিয়াচোন। লে কি হব তোমাৰ খিনাই যাম আকৌ আগৰ নিচিনা হৈ যাম সেইটোৱে।
উ তু ঘৰতে যদি ডম্বল চম্বল আনিলোৱা তেতিয়া যদি নৰ্মেল আধা ঘন্টামান ঘৰতে কৰা এক ঘণ্টা তেতিয়া।
তাইটো ভাবা যায় যে আমি ঘৰত জিম মাৰিম এক্সাৰচাইজ কৰিম কিন্তু তোমাৰ ঘৰত কি হ'ব এলাহ লাগি থাকিব আজি কৰিম কালি কৰিম সনেকে মানে কৰাই নাযায় মানে অকলে অকলে। ভাবা যায় কৰিম আনাও যায় মোৰ মানে তোমাৰ দামবাল পৰি আছে ঘৰত। মানে জিম নলতে ঘৰত মাৰিম বুলি ভাবচিলো প প্ৰথম কেইদিন দামবালকেইটা মাৰিলো এসপ্তাহ মান তাৰ পিচত নাই আৰু ইচ্ছা নোহোৱা হৈ গল। একে পঢ়ি থাকিল। ত মই মানে ভাবা নাই নাই এতিয়া নোচে মই এইকেইটা পৰি থাকে।
মানে কিমি তুমি মানে জিমতে মানে মাৰিব যোৱা আৰু।
জিমতে এ সেইকেইটা পাঁচ কেজি দামবালে একো ফিলে নহয় মানে।
এতিয়াতো তোমাৰ নৰ্মেলে হ'ব চাগে এইবিলাক কাৰণ দুবছৰ জিম কৰিলা।
এতিয়া মই এতিয়া হেভি হেভি মাৰো ন এইবোৰ মানে নালাগে মানে গাত।
অ', মানে তুমি কেই কেজিৰ দাম্বল ডাঙা মানে এনে তুমি মানে কেনেকুৱা কেই কেজি।
তাৰ চব বস্তু বেলেগ বেলেগ মাৰো মই।
ধৰি লোৱা এইটা বাইচেপৰ কাৰণে ধৰি লোৱা বাইচেপৰ কাৰণে তুমি দাম্বেল দাঙিলা কিমান কিমান কিমান কেজি মাৰিবা স তোক লোৱা আৰু কেইবাৰ।
অ', বাইচেপৰ কাৰণে মই তোমাৰ বাৰে দিম আৰু ন। বাৰে দি মালি মই তোমাৰ বাৰাডাল আৰু প্লেট কেইখন মেলি থাৰ্টি কেজি হয়।
মানে ফিফটিন ফিফটিন কেজি
মানে নহয় তোমাৰ বাৰডাল দচ কেজি। প্লেট দুখন দচ দচ কেজি অ'। আৰু তোমাৰ এনে দাম্বাল দি মই মাৰো হেমাৰ কড বুলি এটা আছে সেইটো মাৰো। সেইটো মই তোমাৰ ত্ৰিশ কেজি দি মাৰো আৰু পোন্ধৰ পোন্ধৰ কেজি দাম্বেল।
ৱা
তোমাৰ শ্ৰেষ্ঠ কাৰণে শ্ৰেষ্ঠ কাৰণে বেলেগ দিয়াচোন। স্টেৰ কাৰণে বেছি মাৰো। মই স্টেৰ কাৰণে তোমাৰ ত্ৰিশ ত্ৰিশ কেজি দাম্বেল দি মাৰো।
অ', আৰু তোমাৰ যিটো ফ্ৰেণ্ডৰ কথা ক'লে সিও তোমাৰ লগত একে লগে মাৰে আৰু
কি মোৰলগত মাজতে একেলগে গৈছিল এতিয়া মানে মই অ', সোনকালে জিম যাওঁ মানুহ বেছি থাকে ন আজিকালি গৰম দিন গধূলি বহুত মানুহ আহি যায়।
অ', অ'।
তোমাৰ দিনতটো নাহে ৰ'দ খনত মানুহ গধূলি বহুত ভিৰ হৈ যায় মানে মেচিনে খালি নাপায় সেইকাৰণে মই সোনকালে যায় সি অলপ দেৰিকে যায় চাৰে ছটা সাতটাত যায়।
তুমি কেইটাত যোৱা চাৰিটাত।
মই চাৰিটা বজাত যাওঁ আজিকালি আগতে ময়ও চাৰে চাৰি চাৰে ছয়টা সাতটা চাৰে পাঁচটা সেনেকুৱাত গৈছিলোঁ।
উম, আৰু এই তোমাৰ ফ্ৰেণ্ডটো কি তোমাৰত একেলগে পঢ়ে নেকি নেকি?
নাই নাই হি মোতকে তোমাৰ সি এইবাৰ ছিক্স ছেম পাইছে সি।
আচ্ছা ওৱান এয়ৰ সৰু আৰু।
অ', এক বছৰ সৰু এইয়াতে আৰু মানে ৰুমত
আচ্ছা, আচ্ছা। এতিয়া যে তুম জিমটিম কৰা ধৰি লোৱা তুমি অকলে যোৱা নে তোমাৰ লগৰ চৰ আছে কোনোবা।
মোৰ জিমত মোৰ লগত আছে মানে আমাৰ জিমত তিনি চাৰিটা চলি একেলত মিলি মাৰো। আগতে আৰু ডাঙৰ গ্ৰুপ আছিল আমাৰ জিমত তিনিটা গ্ৰুপ আছিল মই আছো এটা আৰু লগৰ আৰু এটা মানে অকমান পাঁচটা মান চলিৰ গ্ৰুপ আছিলে আমাৰ আগতে এতিয়া মানে সিহঁতে জিম বাদ দি দিলে হা অলপ কেইদিন মান আহি
তাৰমানে এইবিলাক তোমাৰ আগৰ সৰুকালৰ লগ আছিলে জিমতে চিনাকী হৈছিল।
নাই, নাই জিমত যায় চিনাকি হৈছো এটা আহে সি আমাৰ গাঁৱৰে হয়। সি কিন্তু কণ্টিনিউ কৰি দি আছে তাৰ এক বছৰৰ বেছি হ'ল তাৰ বডিও ভাল ওলাইছে দিয়াচোন।
এক বছৰত।
অ', মজা বডি ওলাই গৈছে।
ঐ তুমি এটা কথা কোৱা আচ্ছা মানে এবছৰ যদি জিম কৰো বাৰ মাহ এই ভাল বডিটো ভাল হ'বনে মানে মজা হ'বনে বডিটো আহিব নে?
মজা হ'ব কিন্তু তুমি খৰচা কৰিব লাগিব তোমাৰ তেতিয়াই মজা হ'ব।
মানে খৰচা কেনেকুৱা টাইপ খৰচা?
তুমি প্ৰটিন খাব লাগিব যদি নাখাওঁ প্ৰটিন পাউদাৰ তেতিয়া কিন্তু খাদ্য লবই লাগিব নহ'লে তোমাৰ নহ'ব একবছৰ কি পাঁচ বছৰ লাগি যাব।
কিমান কিমান কি ল'ব লাগিব।
প্ৰটিন পাউদাৰ ল'ব লাগিব বি চি পে ক্ৰেটিন তাৰপিছত তোমাৰ অমেগা থ্ৰী এইবোৰ বস্তু ল'ব লাগিব অ পি কাৰ এইবোৰ বস্তু ল'ব লাগিব তোমাৰ
আৰু যদি ধৰি লোৱা তোমাৰ আ ধৰি লওঁ মই কিমান টাইমত মোৰ এটা ভাল বডি আহিব মানে মানে নেচাৰেলি কৰোঁ আৰু জিম
যদি তোমাৰ ঘৰত যদি প্ৰটিন থকা খাদ্য খোৱা ধৰা তুমি ডেইলি সত্তৰ আশী গ্ৰাম প্ৰ'টিন পূৰা কৰাই এতিয়া তোমাৰ আহ সত্তৰ আশী গ্ৰাম কৰিলে এক ডেৰ বছৰত আহি যাব
সওৰ আশী গ্ৰাম প্ৰটিন ধৰি লওক কণীত পালো প্ৰটিন আমি
কণী তোমাৰ থাকে ছয় গ্ৰাম
চাৰিটা খালে চৌব্বিশ
অ চৌব্বিশ
বুট চুত খালো চানা তানা
বুত চনাত কিমান থাক অ বুট চানাত তোমাৰ পাঁচ গ্ৰাম মান প্ৰতিদিন থাকে
দুবাৰ হলে দহ গ্ৰামৰ
অ দহ গ্ৰাম থাৰটি ছিক্স হ'ব নেকি না ফৰটি
চ চয় চাং মানে সেইটো খাওঁ
তোমাৰ হানড্ৰেড গ্ৰামৰি ফৰ গ্ৰাম প্ৰটিন থাকে
মানে ফিপত্তি প্ৰটিন থাকে নেকি
ফিপত্তি গ্ৰাম থাকে নেকি
অ ফিপত্তি গ্ৰাম থাকে
আচ্ছা তে ফিফটি গ্ৰাম থাকে চাগে
উমেই আৰু মানে এনেকুৱা ধৰি লোৱা এনে কিবা কিবা চাওঁ যদি আৰু এনেকুৱা তেতিয়া যদি ঘৰত মিলাও তেতিয়া হৈ যাব আৰু
উম নে প্ৰটিনৰ লগত তুমি কেলৰিচো ল'ব লাগিব তুমি হে মেগি স তোমাৰ ফোৰ থাউজেণ্ড কেলৰিজ পুৰা কৰিব লাগিব একদিনত
আচা কেলৰলিচ তটো কেনেকৈ কি খালে বাৰে মান কেৰলি
কেলৰিজ তুমি ধৰা এতিয়া তুমি তিনি টাইম ভাত খোৱা
হম
এতিয়া তুমি ছয় সাত টাইম ভাত খাব লাগিব একদিনত
ফ'ৰ থাউজেণ্ড কৰিবৰ কাৰণে
অ ছয় সাত টাইম ভাত বা নহবলে বেলেগ বস্তু যি মানে খাই ৰাখিবা লাগিব আৰু একদিনত তাতকে কম খাব নোৱাৰা
আত্ছা অ মানে কেলৰিচো লাগিব এইেইপিনি প্ৰটিন মানে প্ৰটিনো হেৰি কৰিব লাগিব
তোমাৰ মানে ব ফুলিব বাল্ক হব তাৰপিছত তুমি ভাল খোৱাৰ পিছত তুমি কাট কৰি দিলেল বস্তুটো
অ তেনেকুৱাটা ভিক আ চ আচ্ছা তাকে বাবু মই ভ ভাবি আছো বাৰু জিম কৰিব লাগিছিল বাৰু বাট তে আৰু জব জইন কৰিলে আৰু জিম টো মাৰাইখা যাব এনেকুৱাতে কৰি হৈ যাব
অ সেইটো তুমি মিলাব লাগিব দেিয়চোন নিজে তোমাৰ যেনেকে সুবিধা হয় যদি তুমি প পৰা মৰা যদি তুমি আৰু ক'ব নোৱাৰি দেোচ ঘৰ খাই পনে অলপ বলিছাৰ কি
উম তাকে ট্ৰাই কৰিব লাগিব ৰ'বা মানে অকমান কৰিম ই বা হয় দেখা যাব আৰু চা
সেইটোৱে, এতিয়া চবতটো নোৱাৰে না।
উম, উম, তাকে বাত মোৰ চখ আছে, কিন্তু হা জিম কৰাৰ চখ আছে বা জিম মানে ইন্টাৰেষ্ট পুৰা আছে আৰু এইবিলাকৰ মানে, মানে মানে কৰিব খোজো অ', এনেকা নহয় যে আল চিয়ামি কৰোঁ, বাত কৰা নাই কৰিব চান্স পোৱা নাই ক'ব গ'লে মানে একচোৱেলি কৰিব লাগিছিল কিন্তু মানে। অ', মানুহটো অলপ ফিট থাকা যায়, মানে দেহাটো ভালে থাকা যায় ক'ব গ'লে।
অ', সেইটোৱে টো লাভ আছে, তোমাৰ বডিটো ভাল হৈ যাব।
তুমিও অলপ এতিয়া ওলাই যাব, ফ্ৰেণ্ডৰ লগত কৰাত যাব ক'লে